খেলা
কি কৰি আছা?
গা পা ধুই আহি বহিছোঁ জাষ্ট।
আলহী গল?
ৰাতিপুৱাই গ'ল।
অ', আজি সোনকালে আহি পালি নেকি?
নাই। সেইমাত্ৰ আহি পাইছো তাকত গেটত তালা লগোৱা মালিক কৰবাত গৈছে ৱালৰ প্ৰতি পাৰ হব লগা হৈছি-
বাহ বাহ। কিবা সেই চোৰাংচোৱা ট্ৰেইনিং চ্ৰেইনিং লৈ আছা নেকি?
য়েছ। যাতে আমি নেক্স হোম ষ্টেৰ পৰা পইচা নথাকে পলাবা পাৰু।
অ এই হোমষ্টেৰ পৰা আগত। সেয়াহিল ফুৰিব যোৱাৰ কিবা প্লেনিং বনাইছা নেকি?
অ। ইয়াতে লাাজপিকৰ অপশচন নাই নেকি?
নাই।
গুড। আগষ্টত যাবি না শ্বিলঙত। শ্বিলং ইজ এ বিউটিফুল প্লেছ।
উম। বহুত ধুনীয়া ৱাটাৰ ফলেদি ভৰা। জলপ প্ৰপাত।
মানে আমাৰ অ- পিছৰ পৰা যে লগৰ ল'ৰা কেইজন গৈছিল গাড়ী এখন যে মই যে কৈছিলো সিহঁত ট্ৰেক ৰ্কাতি এক দিনত ছয় হেজাৰকে হেৰি কৰিম বুলি কৈছিল, তাৰ পিছত ইহঁত তে মানে দুই ৰাতি আৰু দুই দিন থাকিল। মানে ধৰা হ'ল আজি গধূলি গৈছি পাঁচটামান বজাত আজি ৰাতিটো ঘূৰছি। ঘূৰি নেক্স না দিনটো ঘূৰছি তাৰপিত ৰাতি থাকছি আকৌ নেক্স- নামানে গুচি এচি তাৰপিছত থিয়েটাৰৰ পৰা বাৰ হাজাৰ লৈছে।
অ।
ত ইনো লৈ গৈছিল আমি ধৰ সাতটা বা আ, সিহঁতে বাৰু পাঁচটা মানুহ গৈছে আমি সাতটা বা আঠটা যাব পাৰিম। কিন্তু মই যোনজন ল'ৰাৰ মানে লগৰ গাড়ী লৈ গৈছিল। তাক কলো আৰু আমিও যাম চাগে গাড়ীখন মানে তই কথা পাতি দিবি নে। মানে দামতটো কমাই ল'ব না, কলো আমিওতো সেই এনকে থাকিব লাগিবো ন।
অহ অহ। নহয় নহয় আমি ধৰি লম মৰ্ণিং সোনকালে ওলাম।
অ দিনটো থাকিম এক ৰাতি থাকিম থাকি নেক্স দিনা টো ঘুৰি কৈ পেলাই ওলাই আহিম নে কি?
অ। ৰাতি অক ঘূৰি আহোঁতে অকণমান ৰাতি হ'লেও কথা নাই।
অ।
মানে ধৰি লোৱা দছটা মানত ঘৰ পোৱাকে আহি পাম ন।
উম। দছটা এঘাৰটা মান হ'লো হ'ব।
অ।
উম পাৰি বাৰু।
তেতিয়া আমাৰ সেই এ ছয় হেজাৰে ল'ব।
ন অলপ বেছি ল'ব চাগে মানে দুইদিন বহুত দিন দীঘল হৈ যাব ন। বুজি পাইছা নাই ইহঁতে ধৰ ৰাতি যাই পাইছ তাতে ক'বাত এটা এটা প্লেচ বা লে চোৱাই নাই চাগে ইহঁতে ৰাতি বেছি ন, ত ৰাতি ধৰক পুৰা নাই ইহঁতে। ফমচে থাকি আছে। কিন্তু আমি যে ৰাতিপুৱাই যাম দিনটো ঘূৰাম আকৌ নেক্স তে দিন টো ঘুৰাম।
অ, দিন - দিনটো ঘূৰা মানে আমি যাই পাও তেচোন আধা দিনটো গুচি যাব। মানে আই থব জান আমি যদি দিন সোনকালে যাও।
খুব বেছি দুই ঘণ্টা
অ, হব আহ ক'ত দুই ঘন ঘণ্টা লাগে। কম চে কম তি শ্বিলং পাওতে তিনি ঘন্টা লাগে।
নহ ৰাতিপুৱাই পুৱাই গলি।
না - না। উম, জাম - জামৰ কথা নাহে সেনেকুৱা ৰাস্তাত। গাড়ী স্পীডত চলোৱাাতটো একদম
নহ তোৰ হেৰি কি এইটো কি আছিল নদী কি নদী আছিল তটো উমিয়াম।
ইউনিয়ান।
তাক লৈকে ৰাস্তা ফুৰি থাকিব আৰু।
অ, এনেও ফ্ৰিয়ে থাকে এনেও ফ্ৰিয়ে থাকে। উম, শ্বিলং যাবৰ কাৰণে যাম নালাগে ঘূৰি আহোতেহে যোৰা পাটত যাম লাগে।
উম,
যাওতে এ কোনোদিনে তই যাম নাপাও।
উম,
এই এ তটো তিনি ঘন্টা লাগিবই।
সুধি চাম বাৰু।
অ, গতিকে আমি ইয়াৰ পৰা পাচটা মানত ওলালে
ছাগে মানে সিহঁতে কেনেকে চইত বুক কৰিছিল জানা। ধৰা হ'ল অ, ৰাতিপুৱাই আহাকে।
আমি - আমি সেনেকে নহয় আমাৰ টু ডে ওৱান নাইট হ'ব।
অ, সেইটো কথা পাতি চাম কিমান কামত দিয়ে বা অ, বেলেগ গাড়ী হ'লেও দিম উম, কিন্তু চব গাড়ী সাত আঠ মান কবই মোৰ মতেদি। মানে পাৰ পাৰ্চন থাউজেণ্ডে ধৰিয়ে ল।
সেইটো পাঁচ হাজাৰ মানত
দি ল'ব ন চেভেন চিটাৰত বেছি ল'ব আকৌ তোৰ এই এইকেইখনত কম ল'ব।
অ, এইটো নহয় পাঁচ হাজাৰ মানত হলে তেতিয়া ছিক্স - ছিক্স থাউজেডত মানি যাব।
কি পাঁচ হাজাৰ হলে চিক্স থাউজেণ্ডতত মানি যাব?
পাঁচ হাজাৰ ক'লে ছিক্স থাউজেণ্ডত মানিব সেইটো কৈছো।
অ',
পিছে আমাৰ পি শ্বিলং যোৱাতটো হব।
ভাবিয়ে আছো।
উম,
মানুহটো আৰু কাকলবি কণী তই মই আৰু?
শ্বিলঙৰ - শ্বিলঙৰ পিছত আৰু কি - কি জোগাত যাম বুলি ভাবি আছা তুমি?
কাশ্মীৰ। অকাত চে বাহাৰ বল দিয়াই কিয়া টাৱাং। হেল্ল', শুনিছা নে? হেল্ল', হেল্ল',
হয়।
শুনি আছা নে?
হয়। সেয়া আছে কাশ্মীৰত কি বুলি কোৱা হয়?